হেল্ল'
উম, কি কৰি আছা?
অ', এ বিচনাতে এনেই শুই আছো, তুমি?
ময়ো শুই আছো, ডিউটিৰ পৰা আহিলো
অ', অ',
এতিয়া, এনেই শুই আছো ৰবা
আচ্ছা, আচ্ছা,
চাহ পানী খালা
নাই চাহটো নাখাওঁ বাৰু বেলেগো এতিয়ালৈকে খোৱা হোৱা নাই বাৰু দেই
হয় নেকি, বৰষুণ দিছে নে সিফালে?
বতৰটো বেয়া মাজে মাজে কিন কিনিয়াকে আহিছে কিন্তু বেছিকে দিয়া নাই।
উম, আমাৰ আজি যি ধাৰাসাৰ বৰষুণ দিছিলে দুপৰীয়া মই ভাত খাব আহিছিলো, নহয় ঘৰত। তেতিয়া বহুত বৰষুণ দিছে। ভালে হ'ল, বৰষুণ দিয়া অলপ বতৰটো ঠাণ্ডা পৰিল।
উম, তাকেহে।
উম সটো, বাকী আছা আৰু হলে?
অ' ভালে আছো বাৰু, তুমি?
আছো দিয়া ভাল, বাবু দুটা কিবা অ' আছে তাইও।
সিহঁতি দুটা শুই আছে মাকৰ লগত।
উম বতৰটো ঠাণ্ডা পাইছে যে। সেইকাৰণে।
উম সি অলপ টাইম মোৰ লগতে আছিলে, তাৰপিছত এই ই মানে পেটত শুৱে ন।
উম, উম।
মানে বেছি টাইম আকৌ পেটত খুললেও বেয়া নয় এতিয়া গৰমতটো সোমাই যাব ন, এতিয়া মানে সেইকাৰণে মই পেটত শুৱা নাই কিন্তু মানে তাক পেটত শুবলে লাগে, তাৰ পিছত কিয় উল উ পাত কৰি মই পেটত শোৱাই ললো অলপ, টাইমৰ পিছত নমাই দিয়া লগে লগে কান্দিছে। কান্দিছে মানে, এতিয়ালৈকে মাকে লওঁতেহে
তাৰ মানে অভ্যাস। হৈ গ'ল সেনেকে থাকোতে থাকোতে ন।
উম আৰু বহুত দিনৰ পৰা মানে মই সোৱা নাছিলো। আজি পতককে মানে টুপণী যাওক বুলি অকমান এনেকে লওঁতেই মানে, নমাই দেউতাই কান্দিছে তেনেকে।
অ' হয় নেকি?
উম, ভাল পাই মানে।
অ' সি ভাল পায়।
উম, নমাই দিলে মাৰে।
হাত হাতেদ একে মোক, মাৰিবলে জানে জানা হ তেদিকে মোক ধ এনেকে এনেকে এনেকে মাৰে।
অ' খং উঠে আৰু তাৰ।
অ' খং উঠিলে মাৰে, আৰু এনেকে ভৰি দুটাই মানে অকমানি অকণি ভৰি দুটা এ, গুৰিয়াই
উম ভালো লাগে ন।
উম, ইমান অকমানি।
এই আৰু ঘৰত সৰু চলি থাকিলে টাইম পাছ হৈ যায় আৰু ন।
তাকে, তোমালোকৰ জনী কি কৰিছে?
উ তাই আছে নেহাৰ লগতে আছে, বা নেহাই মাতে এয়া আমাৰ ফুলো আছে নহয় কুকুৰটো। ভোলো, আহ ভলো আহ। আমাৰ চিকিক লৈ যা, তাই আকৌ চাই। আকৌ ভলো সিফালে গ'ল নহয় তাইও, অ' অ' এনেকে মাতি মাতি আছে মানে ভুলো আহিব লাগে আৰু, উম' পুৰা ভুলো চিনি পোৱা হৈছে তাই মানে ভোুলুক হেৰি কৰি চাই থাকে, ভুলুক চাই বিৰাট ভাল পায় আৰু।
উম।
উ পেম্প্লুক নাচাই, তাই অকল ভলুকে চাই।
উম, তথাপিতো ওচৰলৈ যাব নিদিবা আকৌ।
নাই নাই নিদিওঁ নহয়। এ চেলেক বৰ েলেক বৰ নিদিও তাইকে কুকুৰৰ ওচৰত নিদিও নহয়। উম' যিমান যি নহক ইয়াত ততে বাহিৰত ঘূৰি ফুৰেতো ন, এতিয়া ঘৰেচিয়া হলেও বেলেগ কথা ঘৰতো যদি এনি টাইম থাকে সেইটোও বেলেগ ন
নহয় মানে, তথাপিতো মানে কি হয়, এই জীৱ জন্তুৰ পৰা অলপ
অ, অ, সেইয়ে আৰু গমো নাপ পাব ন এতিয়া, আমাৰ তাত নখ চখ লাগিলে আমি গম পাম। সিহঁতৰ তাত যদি নখ লাগি যায় আক ন সৰু চুলি গমো নাপাব। অ' নোৱাৰে নহয় তাই সৰু হৈ আছে নহয়। স আৰু উম
এনেও মইয়ো পৰাপক্ষত মানে দূৰত থকাত বিচাৰো কাৰণ কে জানে, এ এনে এনেই বিজি সোপালৈ হেৰি কৰাতকে মানে, দূৰত থকাই ভাল।
মোৰ সাতটা বেজি হ'লে মই আৰু দুটা ল'ব লগা আছে। পঁচিশ তাৰিখে আছে আৰু দুটা,
অ', মই একো ভাল নাপাওঁ দেই একো, কুকুৰ, মেকুৰী, এইবিলাকৰ পৰা মই মানে দূৰত থাকোঁ অলপ।
তটো আমাৰ নাছিল ন, আমাৰ যে আগফালে সেই দাদাটো আছিল যে। সিহে আনিছিলে, আনোতে তাৰ পিছত সিটো গুচি গ'ল। গুচি গ'ল তাৰমানে, কাম এৰি দিলে ন, ইয়াত ইয়াতে আকৌ সি বা ক'ত, অ' ক'ত যায় কত নাযায় বুলি ইয়াতে থৈ গুচি গ'ল সি, এতিয়া পেলাই দিম, কবও নোৱাৰো ন, মৰম লাগি যায় ন, কিবা এটা থাকোতে থাকোতে।
হয় বাৰু,
উম, তাকে এই থাকিলে আকৌ'
মোৰ বেয়া লাগে জানা, মোৰ কিয় বেয়া লাগে জানানে মই, মই আগতে বহুত মৰম কৰিছিলোঁ। এনেকা কুকুৰ, মেকুৰী, এইবিলাক চব বস্তুকে, মই এইবাৰ ছাগলী পোহালি এটা আমাৰ ঘৰত হৈছিলে, সি বহুত সৰুকৈ জন্ম হৈছিলে মানে, তাৰ পিছত, উম মানে তাক এনেকে আমাৰ লগতে খোৱালো। মোৰ মোৰ ব্লেংকেটৰ তলত শোৱাই শোৱাই লওঁ, কণমানি ন, তাৰপিছত আৰু কে লাষ্টত মানে বহুত দিন থাকি থাকি থাকি সি মৰি থাকিলে।
উম,
মই আমাৰ দেউতাই মানে পুতি থৈছিলে তাক, মই মানে মই খালি ওচৰতে গৈ, পেল বহি, বহি, মাজে মাজে কান্দোংগে মানে, মোৰ সৰুৰ পৰাই মানে এইবিলাক বহুত ৰমা নিচিনা লাগে মানে, কিছুমান আৰু আমাৰ মাৰ লগতো কুকুৰ এটা আহিছিলে
অ',
তই সেইটোকো কোনোবাই বিষ খুৱাই মাৰি দিছিলে তাৰ পিছত আকৌ, অ ', মানুহ বিলাক বহুত বেয়া লাগে আৰু এইবাৰো ন, আমাৰ ঘৰত মায়ে কুকুৰ এটা পুহিছিলে তাৰ মানে আমি মানে, মাতোঁ তাক এনেকৈ মিকু মিকুকে তাৰ পিছত আৰু, অ', পিকু নাম আছে আছিলে, তাৰ নাম পিকু পিকু কে আমি মাতি থাকো তাৰপিছত অলপ দিনৰ কাৰণে থাকিলে, বহুত দিন আছিলে ছমাহ মানে আছিলে, তাৰপিছত আৰু একেলাচত কি হ'ল মা গুৱাহতীলে গৈছিলে, তাৰপিছত মই আৰু সি মা যোৱাৰ পৰা মানে, উম ভাত পানী খাবলৈ ভালকে মন চন নকৰে, এনেকুৱা হৈছিলে তাৰপিছত আৰু এদিন কোনোবাই মাৰিলে নে কি জানো, না স ভৰিতটো মানে লেঙেৰাই লেঙেৰাই আছিলে তাৰপিছত আৰু মানে, বহুত দিনৰ বহুত দিন দুদিন মান ঘৰলে অহা নাই, হা তাৰপিছত আৰু লাষ্টত মা যোনদিনাখন আহিছে, সিও সেইদিনাখনেই আহিছে
অ', অ'।
মই মানে ইমান, মই কুকুৰ ভালে নাপাওঁ হা। আনোতেও মানে মোৰ পচ পচন্দ হোৱা নাই, এই কিয়নো কুকুৰটো আনিলে।
এইয়া থাকোতে-থাকোতে মৰম এটা আহি যায় ন'।
অহ, কিন্তু মানে মই মৰম নকৰা মানুহজনী মোৰ ইমান ঘিন লাগে, মই ভিতৰত সোমাব নিদিওঁ। কিবা-কিবি কিন্তু মানে সি যেতিয়া নাইকিয়া হৈ যায় মোৰ ইমান বেয়া লাগিছে, মই-মই তাক বিচাৰি-বিচাৰি ঘুৰি ফুৰিছোঁ মানে, মই মায়ে তেতিয়া মানে আহি লৈ পেলাই যেতিয়া দেখিছে মই তাইক মই তাক বিছাৰি-বিছাৰি ঘূৰি ফুৰিছো, আমাৰ মায়ে মানে হাঁহি-হাঁহি মোলে চাই আছে। আছে মানে, মায়ে কৈছে যে তইতো কুকুৰ ভাল নাপাও। তইতো আনিবলৈও মানা কৰিছিলি, আনোতে তই থাকিবলৈও নিদিয়।
উম।
মোৰ মানে ইমান বেয়া লাগিছে, সি মাৰ ওচৰলৈ আহিলে মাহঁতে আহি লৈ পেলাই মানে মোক মুখেদি কিবা ফন ওলাই আছিলে হা, তা তাৰ তাৰপিছত একে লাষ্টত মানে অহ। এদিন মানে তেনেকে ফেন, ফেন উলিয়াই-উলিয়াই থাকিলে, পিছদিনাখন ৰাতিপু পুৱাই ঢুকাই থাকিলে জানা।
এই মানুহবিলাক কেনেকুৱা ন' কুকুৰ, মেকুৰীৰ লগত এনেকুৱা কৰে।
মই কৈছোঁ মোৰ ইমান বেয়া লাগিছে ন' মই উঠিও নাহিলোঁ। মানে মায়ে কৈ আছে যে ই-ই মৰি থাকিলে বুলি। তাৰপিছত মোক ক'ত পুতিলে কি কথা মই নুসুধিলোঁও।
তোমালোকক নামানে চাগে এইটো ন' সেনেকুৱা হ'ব। আমাৰো আছিল নহয়।
হ'ব পাৰে মোক মই কলা ৰং সেইকাৰণেই ভাল নাপাওঁ।
অহ, আমাৰ তাৰমানে আছিলে আগতে কুকুৰ এটা। এ সেনুৱাই আমাক তাৰমানে একো বস্তু নামানে। ছাগলীও এনেকে-এনেকা মৰি যায় আমাৰো। তাৰপাছত আমাৰ মেকুৰী এটা এইটো ঘৰতে। মেকুৰী এটাও আহিছিলে সৰু, কৰবাৰ পৰা আহিল আৰু আহোঁতে আমি ৰাখিলোঁ। দুইদিন থাকিব পালে, বেলেগ ডাঙৰ বন্দা মেকুৰী থাকে নহয়। সিহঁতে নিজতকে সৰু মেকু কুকুৰীবিলাকক দেখিব নোৱাৰি সিহঁতে গল চেপি পেলাই মাৰি পেলাই জানা। তাই মেকুৰীটো আহিলেই দুইদিনৰ পৰা ইমান ডাঙৰ-ডাঙৰ মেকুৰী আহে। আমিতো ঘৰৰ ভিতৰত। তাইও ৰুমৰ ভিতৰত আছিল, কেনেকে দৰ্জাটো খুলিল তাই ওলাই আহিল। ওলাই অহাৰ লগে-লগে বেলেগ মেকুৰী আহি গলত টিপিকেনে মাৰি পেলাইছে তাইক। এনেকে মৰি থাকিল ইমান বেয়া লাগিছে।
মই বাৰু আমাৰ ঘৰত আজিলৈকে উম, মেকুৰী পোহা নাই কাৰণ মায়ে মেকুৰী ভাল নাপায় মানে, এই অসমীয়াত আকৌ কিবা এটা কথা আছে না' মেকুৰীবিলাকক অহ, মানে ভাল
অহ, যিমান খোৱালেও অহ, যিমান খোৱালেও তাৰমানে সিহঁতে নাম নকৰে সেইটো কথা নহয়, এইবিলাক মিছা কথা জানানে, হয় কথাটো হয় কিন্তু মানে মই নামানো মিছা কথা এইবিলাক। এনেই মানুহে কোৱা কথা আৰু।
মোৰো পচন্দ নহয় মানে, সেইবিলাক কাৰণত নহয় দেই কিন্তু মানে মোৰ মেকুৰী লগত লগত ৰাহি যোৱা নিমিলে মানে, মোৰ মই মানে মেকুৰীবিলাক মই কুকুৰ কুকুৰবিলাক কিনি বেয়াই, মই বেয়া পাওঁ বুলি ক'ব নোৱাৰি দেই জীৱ-জন্তুতো চবকে ভাল পাওঁ কিন্তু মানে মই ধৰা কুকুৰবিলাকক এনেকে চুব হেৰি কৰিব নোৱাৰো যদিও মানে খানা-চানা দিওঁ। কিন্তু মানে মেকুৰীৰ লগত মোৰ ৰাহি যোৱাটো নিমিলে।
এজি-আজি আকৌ মই যে ডিউটিৰ পৰা আহিলোঁ, আহা পিছত অহ, মই মানে ভুলো আছিল, মই ভুলোক মাতিলোঁ আহ ভুলো আহ মাতোতে তাৰ পিছত মইও তাৰ লগত চোতালতে বহি দিলো, মই ভাবিছো গা ধুমে এতিয়া বহু ৰ। বহুতহি মোৰ কোলাতে শুই গ'ল, যানা নে ভলুৱে। এনেকুৱা সি তাৰমানে বিৰাট ভাল পায় আৰু আমাক। মই আগতে হে কৰিছিলো, কুকুৰ চুকুৰ চুব মানে দশ বাৰ চুলে মই হাত ধুম চাব নিদি ঠিকছে ধুম, তাৰমান মই ইমান নালাৰোৱে। এতিয়াও ধুও হাতটো নোধোৱা নহয়, কিন্তু লাৰ়ু আৰু এতিয়া ঘিন চিন নালাগে, নিজৰে নাই ইহত তে, সেইকাৰণে আৰু মানে ইমান হেৰি নালাগে আৰু।
মইতো, মইতো মানে ফিউচাৰো কেতিয়াও মানে পোহাৰ কথা নাভাবো। বহ আৰু, মানুহে আজিকালি আকৌ ফেঞ্চি কুকুৰ বিলাক আনি আনি পোহে ন।
য সেই ফেঞ্চি কুকুৰ আনাতকে, এইবিলাক ৰাস্তাৰ কুকুৰ পোহাই ভাল।
এ মই, মই একো কুকুৰে পোহাত চাপৰ্ট নকৰো। মানে চোৱা দেই, মানে মই এনে মানে ধৰা তোমালোকৰ ঘৰ আমাৰ আমৈহতো পোহে, আমাৰ সেইফালৰ বহুত মানুহে পোহে এতিয়া মোৰ ভন্টিও আন কি ভাল পাই মানে কুকুৰ চুকুৰ তেনেকে, কিনি আনি পোহো কিন্তু মই সেইটো চাপৰ্ট নকৰো, মানে আমাৰ ঘৰৰ দেউত দেউতায়ও আনিব বিচাৰে, কিন্তু মই মানে, দেউতাই আনিব বিচাৰে মানে আগতে নিবিচাৰে কিন্তু এই এইটো কুকুৰ পোহোতে মানে দেউতাইও বিচাৰিছিলে কিন্তু মই মানে সেই চাপৰ্ট নকৰো, কাৰণ মই মানে ভাল নাপাওঁ মানে পাকঘৰ
অ', অ' সেটো হয় বেয়া লাগে এতিয়া কি কবা ইহঁত ত কোনো কি ক'বা যাদাই সোমাইয়েই আৰু আমাৰ ডাইনিঙৰ তলতে সহঁতৰ আড্ডা আৰু।
উম, নহয় মানে তথাপিতো মই মোৰ হেৰি টো কৈছো মানে ধৰা যদি গা চা ধুৱাই পেলাই ভালকে থৈছে
উম, গা ধুৱাওৱে আমাৰ ইহঁতকো গা ধুৱাও সপ্তাহত তিন দিন চাৰি দিনকে গা ধুইতে গৰমৰ দিন নে।
এই এইবিলাক কুকুৰ এইবিলাক কুকুৰ ইমান হেৰি নাই। কাৰণ ইহঁতৰ নোম চোম নসৰে ন, কিন্তু এই যোনবিলাক কিনি আনে কুকুৰবিলাক সিহঁতৰ বহুত নোম সৰে, আৰু আমাৰ আ তাকে।
ইয়াত তেতিয়াহলে।
উম, ঠিক আছে হ'ব দিয়।
দিয়া, ৰাখোঁ দিয়া।